অ শুনিছ নে?
অ শুনি আছোঁ। তই কি কৰি আছ?
এ মোৰ সেই বেলেগ এটা ফোনো আহি আছিলে। বাৰুকে মই তোৰ ভাগৰ ফোনটো দেখিলো বুলিহে গম পাইছ নাই
অ ত নহলে বেলেগ এটা ৰিচিভ কৰি দিয়া সেয়ে আছিলে।
অ বিজিতে পালেহেঁতেন মোক
উম সেইটোৱে বিজি দেখা মানে গম পাওঁ। তাকে নহয় এই ৰা মই এ হেৰি এনেই বাহিৰতে বহি আছো ইমান ধুনীয়া বতাহ মাৰিছে।
উম তাকে আমাৰ ইয়াতহে বতাহটো নাই।
অ অ তাকে তাৰপা হেৰি নহয় বাকী খবৰ খাতি কচোন কাৰেন্ট আছে অলপত আহিছে নয়েন্দ
অ আমাৰ এই আহিলে এই গৰমৰকেইদিন বৰ পুটুক পুটুক কাটে কাৰেণ্টটো।
আহ সেইটো হয় বাও
তাকে সেই
তাতা নাই খোৱা মই এই নাই খোৱা নাই খোৱা।
অ অ
গৰমত খাবলৈ মনো নাই ছাৰ
অ সেইটো হয় বাৰু যিমানটো গৰম পৰিছে কিবা ঠাণ্ডা পানীকে দেখোন খাই থাকিবলৈ মন গৈছে হয় নে নহয় বাৰু?
অ এই মই খাইছো না কাহ শুকানে পাই গৈছে মোক
সেইটোয়ে। এঁই বেছি নাখাবি তো কাহটো বহি আছে যে
অ শুকান কাহ বাও
উম সেই শুকান কাহটোয়ে বেয়া গম পা নাই আমাৰ মা ভাগৌ নহয় ডিঙি ডুগৰিত কিবা এটা লাগি থকা আগতে কৈছে।
আহ চাহপাতৰ বিহ খাব লাগে বোলে।
উম অ মই এবাৰ খাইছো
অ অ এই তই হেৰিটো খাই থকা অভ্যাস যে মই আকৌ খাই পোৱা নাই।
এহ কেতিয়া যোৱা
এনেই কৈছো
ত বাকী পঢ়া শুনা কি কেনেকুৱা চলিছে?
পঢ়া শুনা মানে মই ইণ্টাৰ্ণশ্বিপ কৰি আছো। কিন্তু ইণ্টাৰ্ণশ্বিপৰ এতিয়া ৰিপৰ্ট বনোৱাই নাই নহয়। এলাহতে বনাব বনাবলে বাকী আছে বনাব লাগিব আৱ
আমাৰ আকৌ হে আৰম্ভ হৈছে
উম হম অ তুই নেটৱৰ্কৰ জেগালে আহ তই অকনমান লৰচৰ হৈ আছে।
এই এ
হেল্লো' হেল্লো' হেল্লো'